হেল্ল'
হেল্ল' হয় আপুনি শুনা
হেল্ল' শুনা পাইছে নে আপুনি অ অ পাইছোঁ পাইছোঁ আপুনি
পাইছোঁ পাইছোঁ
হয় নমস্কাৰ
অ নমস্কাৰ
উম ক'ব আপোনাৰ আজি দিনটো কেনেকুৱা গ'ল
অ মোৰ দিন ভালেই আছিল আজি উঠিলোঁ দৌৰিব গ'লোঁ। ব্যয়াম কৰিলো অলপ তাৰপিছত আহি পিনে নিজৰ খোৱা নিজৰ খোৱা বনালোঁ কণী বনালোঁ। সেইবিলাকে বজাৰ গ'লোঁ। আপুনি কি কৰিল, উম হয় হয়।
এই অলপমান অ ফুৰিবলে ওলাই গৈছিলোঁ।
উম
হাজো মন্দিৰ আছে ন মাধৱদেৱ মন্দিৰ অহ মাধৱ দেৱ মন্দিৰৰ পিনে গৈছিলোঁ আজি আপুনি কোনোবা দিনা গৈছ গৈছে নেকি হাজো মাধৱদেৱ মন্দিৰ
সেইটো যোৱা নাই ৰ'ব যাম বুলি ভাবিছোঁ কেনেকুৱা কেনেকুৱা জেগা
অ এইটো আপোনাৰ অ কৃষ্ণ মন্দিৰ হয় মাধৱদেৱ মন্দিৰটো মানে কৃষ্ণ মন্দিৰ হয় আপুনি গৈ পিনে খুব ভাল পাব। বহুত ধুনীয়া ওখ ওখ চিৰি আছে।
চিৰিদি বগাই যাব লাগে মন্দিৰটো খুবেই ধু অ খুবেই ধু ধুনীয়া আৰু খুবেই পুৰণা।
উম
ত' আপুনি গৈ পিনে ভাল পাব তাতে একবাৰ যাব।
ধুনীয়া জেগা মানে বিৰাট
অ বিৰাটেই ধুনীয়া হয় তাতে মাঘৰ বিহুত আপোনাৰ আহ হেৰি কি বুলি কয় বুলবুলি চৰাইৰ যুঁজু হয়। আৰু লগতে আপোনাৰ তাতে এটা পুখুৰী আছে কাছ পুখুৰী বুলি কয়। মন্দিৰটোৰ তলতে তাতে বহুতো পুৰণা, পুৰণা কাছবোৰ সংৰক্ষিত কৰা হৈ আছে। বহুত ডাঙৰ, ডাঙৰ কাছ আপুনি দেখিবলৈ পাব।
হয়, মই এ উমানন্দ মন্দিৰ গৈছিলোঁ, অ' এই পানীৰ এতিয়া ব্ৰক্ষ্মপুত্ৰ পানীত হাঁ হাঁ।
অঁ হয়, হয়, হয়, উম।
তাতে গৈছিলো।
উমানন্দ মন্দিৰত বাৰু গৈ পিনে ভাল লাগে বুলি মই শুনিছোঁ, কিন্তু মই আজিলৈকে গৈ পোৱা নাই। অ', একবাৰ যাম বুলি আশা ৰাখিছোঁ বাৰু।
হয়, আপুনি ইয়াতে ফেঞ্চি বজাৰৰ সেফালে নামিব লাগে আৰু তে মানে, আচতে ফেৰী লৈ যাব লাগিব আপুনি বেছি পইচা নলয়, বিশ ত্ৰিশ টকামান লয়। বিচ ত্ৰিশ টকা ল'ব, হয়।
অঁ
তাপিছত আপোনাৰ, তাৰ মন্দিৰৰ একদম আহা যোৱা আৰু তাত তালৈ লৈ যাব।
অঁ।
ধুনীয়াকে সময় এটা দিলে আপুনি ঘূৰিও আহিব পাৰিব। ধুনীয়া জাগা যাব পাৰি, বহু মানে শান্তিৰ পৰিৱেশ হয়।
হয়, বাৰু মই শুনি ৰাখিছোঁ, যাব পাৰি বাৰু মই এ যাম বুলি ভাবি, আশা কৰি ৰাখিছোঁ।
হয়, হয় যাব, খুবেই ধুনীয়া।
উম। আৰু গুৱাহাটীত অ' বশিষ্ঠ মন্দিৰো আছে ন', তাতেও গৈ পিনে বুলে খুব ভাল লাগে।
হয়, বশিষ্ঠ মন্দিৰতো মই গৈছিলোঁ, গৈছিলোঁ হয়। তাতে ত' দীৱালীত নে দীপাৱলীত নেকি, এ চাকি যে জ্বলাই এশ এশ বোলে। কিমান হাজাৰটা মান জ্বলাই নেকি একেলগে। চাকি জ্বলায় একেলগে, অঁ প্ৰত্যেক দীপাৱলীত হয়, হয়। একদিন গৈছিলোঁ মানে, ধুনীয়া জেগা। ধুনীয়া মানে, চ'বে একেলগে মিলি একলগে মিলি চাকি, বন্তি জ্বলায় তেল দিও মানে তেল দিয়ে, কিছুমানে চাকি দিয়ে, চ'বে আহে গৈ আৰু জ্বলাই সু সুন্দৰ পৰিৱেশ।
উম, বুজিছোঁ, বুজিছোঁ। মই মই বাৰু যাব লাগিব। গৈ পোৱা নাই, কিন্তু শুনি আছোঁ ইমান বছৰে। এত কেতিয়াবা ভাগ্য মিলিলে যাম বাৰু।
উম, যাব নিশ্চয় যাব, মই বোলো আকৌ গৈ
আৰু আপুনি ক'ত ক'ত? অঁ, বাকী আৰু আপুনি ক'ত, ক'ত ঘূৰিব গৈছে তেনে কোৱা, প্ৰাচীন মন্দিৰ?
প্ৰাচীন মন্দিৰ এই অ' আমাৰ অসমত' এইবিলাকেই গৈছিলোঁ আৰু তাতে গ'লোঁ আমি। বানাৰসত বহুত মন্দিৰ আছে ন'? সৰু হওঁক, ডাঙৰ হওঁক বানাৰ অঁ, এইটো ত' ধুনীয়া জাগা তাতে সেইফালে গৈছিলোঁ আমি। বিশ্বনাথ এ কাশী ঘাট, তাৰপিছত কুলশী ঘাট, তুলচী ঘাট আৰু বহুত আছে মান, কিছুমান এশ নে দু
অ', শুনিছোঁ বাৰু তাতে ঘাট। অ', গম পাইছোঁ কাৰণ মইও গৈছোঁ বাৰু বানাৰাস। আপুনি কেতিয়া গৈছিলে বানাৰসত?
আমি যোৱা বছৰ গৈছিলো, গৈ আহিলো আমাৰ পৰিয়ালৰ লগত।
হয় নেকি? অ মই ইটো বছৰে গৈছিলো। গৰমত গৈছিলোঁ, খুবেই গৰম তাতে আৰু লগতে মানে হেৰি অ তাতেতো অ তাতেতো আপোনাৰ কাশীৰ বিশ্বনাথ জ্যোতিলিংগ অৱস্থিত ন?
হয় হয়।
হয়, মানুহেটো বিশেষকৈ সেইটো কাৰণেই যায়।
উম হুম, বুজিছো।
অ কাশী বিশ্বনাথ মন্দিৰ দৰ্শন কৰিব।
মই মই যেতিয়া গৈছিলো তাত
আৰু
উম।
হয় আৰু আপোনাৰ আচি ঘাট তাৰপৰা গণেশ ঘাট তাৰপিছত মুন্দিকটা ঘাট এইবোৰ বহুতো অনম ঘাট অ তাতে চৌৰাশিটা ঘাট আছে বুলি কয় অ।
অ অ চৌৰাশীটা ন, অ মই ক
সেইবুলি, উম, হয় ইমানকেইটা ঘাট টো অ, সম্ভৱ নহয় বাৰু একেবাৰে ইমান কেইটা ঘাট।
উম উম সম্ভৱ নহয় সেইকাৰনে কেইটামানে পাইছিলো ধুমুঘাত ধুনীয়া জেগা হয়।
হয়। হয়, হয় হয়, উম বহুত ভাল লাগে তাত তে আৰু আপুনি দশমী দিঘাতত যোনটো সন্ধিয়া আৰতি হয় গংগা আৰতি সেইটো আপুনি চাইছে নেকি? সেইটো খুবেই ভাল লাগে।
হয়, আৰতিত আৰতিতো গৈছিলো হয়, আমি মানে জলদি গলো ৰাতিপুৱাও গৈছিলো একদিন ৰাতিপুৱা যাওলে আমি তিনটা এ চাৰিটামানত গৈছিলো নেকি? ৰাতিপুৱা চাৰি- টাত গৈছিলো মানে বহুত লাইন দিব লাগে ন তাৰপিছত হৈ গ'ল আৰু আৰটি ঘূৰি আহিলোঁ আগদিনা তাৰ পিছদিনাখন আমি গধূলি গলো মানে। এইটো ঘাটটো আপুনি যোনটো কয় নামটো মনত অহা নাই মানে। তাতে গলো, তাতে আমি তাতে সৰু - সৰু ফেৰী পায় নহয়, ফেৰীতো উঠিছো, নাওতো উঠিছো তাৰপিছত চা কি বন্তি জ্বলালো, ধুনীয়া আৰু পৰিয়ালৰ লগত গলো ন, ধুনীয়া লাগ
উম উম, হয় হয় তাতে নাৱত আপুনি ঘূৰি মানে গোটেইকেইটা ঘাট আপোনাক দেখাই দিয়ে এশ টক কা ভাড়া লয় নেকি নাৱৰ?
হয়।
এজনৰ এ অ এজনৰ এশ টকাকে লয়। সেইটো আপোনাক গোটেই ঘাটবোৰ ঘুৰাই দিয়ে নাৱে দিয়ে হয় হয় মই দেখিছো আৰু তাতেতো চবত চে প্ৰসিদ্ধ ঘাটটো হ'ল মণিকৰ্ণিকা ঘাট ন?
উম শুনিছোঁ হয়।
মণি কৈনিকাক, হয়।
তালে গৈছিলো আমি হয়।
অ মণি কণিকাক হাটৰ ওপৰতো বহুতো প্ৰসিদ্ধ মানে আহ আপোনাৰ প্ৰাচীন অ এটা হেৰি কি বুলি কয় শিৱ পুৰাণত আপোনাৰ হেৰিও আছে কাহানিও আছে।
কাহানী
কি কাৰণে মণিকাৰ্ণিকা ঘাতটোৰ নামটো পৰিলে, কি কাৰণে কিহৰ কাৰণে মানে কেনেকুৱা হ'ল কিহৰ কাৰণে তাতে যোনে মৃ ত্যু লৈ পিনে যোনে মণিকৰ্ণিকা ঘাটত দা খন দা চং খন খাৰ মানে হয়। ত তেখেতে কেনেকে মুক্তি লাভ কৰে, কিয় মুক্তি লাভ কৰে। এনেকুৱা বহুতো প্ৰসিদ্ধ কথা আছে বাৰু, আমাক নাৱৰীয়া জনে শুনাইছিলে। আৰু লগতে তাতে ৰাজা হৰিশচন্দ্ৰ ঘাটো আছে যত নেকি ৰাজা হৰিচন্দ্ৰই নিজেই চান্দাল হৈ পিনে তাতে বহুত বছৰ আহ তাতে চান্দাল হৈ পিনে তেখেত আছিলে।
উম।
সেইটো অ সেইবোৰ কাহানীও আমাক নাৱৰীয়া জনে খুব ভালকৈ শুনাই দিছিলে।
আৰু লগতে আৰু তাতে বহুতো মন্দিৰ আছে, এই অ হেৰি অ কি বুলি কয় আপোনাৰ কাচী বানাৰসটোতো আপোনাৰ শিৱ নগৰী বুলি কয় ন?
অহ অ।
অ শিৱ আৰু পাৰ্বতী তাতে একেলগে থকা বুলি কয়, গতিকে তাতে বহুতো শিৱ মন্দিৰ আছে। আছে আমি সেইবোৰো ঘুৰিলো আপুনি
উম। মই কিন্তু তাতে বিৰাট শিৱ মন্দিৰ দেখিলো, মানে বহুত তে সৰু হওক ডাঙৰ হওক জাগাই জাগাই শিৱ মন্দিৰে আছে মানে বহুত ভাল লাগিল শিৱ লিংগ আছে। বহুত কেইটা আছে গনিব নোৱাৰিব ছাগে ইমান মানে। ভাল লাগিছে দেখি শিৱ লিংগটো।
হয় অ, আপুনি সাৰ চাই নাথ গলে নে নাই?
অ চাৰনাথো কৈছিলো চাৰনাথ মন্দিৰ ধৰ, এইটোও ধুনীয়া জেগা।
হয়, অ বুদ্ধইটো প্ৰথম জ্ঞান তাতেই লভিছিলে।
আৰু এটা আছে এই কুৱা কুৱাৰে যে পানী অ দিয়ে।
হয় হয় ধন ব ধান বান্তৰী কোৱা।
অ সেইটো কুৱাতো গৈছিলো, এইটো বহুত পৱিত্ৰ বুলি শুনিছো পানী খিনি। আমি ঘৰৰ কাৰণে লৈ আনিছো ঘৰৰ আলহীও আলহীৰ বাবেও আনিছো। তাৰ পিছত দিলো চবকে বিলাই বহুত পৱিত্ৰ বুলি শুনিছোঁ পানীখিনি।
হয়, অ। হয় হয় তাৰে পানী খালে ৰোগ নিৰাময় হয় বুলি কয়।
উ, হয় হয় মইও খাইছো মই লৈ আনিছো ঘৰলৈ সদায় খাওঁ মানে অলপ অলপকে খাব লাগে ন সদায়। শুনিছো কিবা এশ ত্ৰিশ নে পঞ্চল্লিশ দিন মানলৈকে যিমান পাই অলপ অলপ খাব লাগে তেতিয়াহ'লে বোলে মানে, মানে পূৰণ হয় আৰু বস্তু বিলাক যি খোজে আৰু।
হয়, হয় বাৰু শুনিছোঁ এইবোৰ সঁচাকে কিন্তু দেই বানাৰচ খন খুবেই ধুনীয়া। নগ মানে নগৰ হয় এখন অ মন্দিৰৰ ফালৰ পৰা মানুহ বোৰো তাৰে ভাল হয় আৰু খোৱা লোৱাও তাতে বহুত আপুনি তাৰে খোৱা লোৱা বোৰো কৰিছে চাগে ন, তাৰে খোৱা লোৱাও বহুত প্ৰসিদ্ধ হয়।
অ', হয় ধুনীয়া খোৱা লোৱা ধুনীয়া।
হয়, অ', অ', ঠিক আছে বাৰু। আকৌ কেতিয়াবা কথা পাতিম।
হয়, একেলগে, একেলগে সময় পালে একেলগে সময় পালে কেতিয়াবা যাম বনাৰস দিয়ক।
অ', ঠিক আছে হ'ব বাৰু, অকে।